হেল্ল' হয় হয়, শুনিছে নে?
অঁ শুনিছো কওক অঁ।
খবৰ ভাল আপোনাৰ?
অঁ এনে ভালেই অঁ।
হয়, হয়, হয় মোৰো ভাল ভাল দিয়ক।
অঁ খোৱা লোৱা হ'ল?
হয়, খোৱা লোৱা হ'ল হ'ল বাৰু। আপোনাৰ হ'ল নিশ্চয়?
অ' আমাৰো হ'লেই প্ৰায়।
হয় হয় হয়।
পিছে হয়
এনেই খাই লৈ আজৰি হৈ অলপ বহিলো আৰু।
হয় হয়।
অঁ বহি পেলাই মানে আৰু ভাবি আছোঁ আৰু বাহিৰৰ ফালে চাইছোঁ আৰু ভাবিছোঁ আৰু মানে অ মানে বতৰটো নহয় এ ৰাতিপুৱা হঠাতে অকনমান বৰষুণ দিলে, তাৰ পিছত আকৌ ৰ'দ দিল এতিয়া আকৌ অলপ অলপ বৰষুণ মানে মে তেনেকুৱা আৰু মানে মানে একো ঠিক নাই আৰু তেনেকুৱা এতিয়া বাৰিষাৰ বতৰ
হয় হয়, বাৰিষাৰ বতৰ হৈ আছে হয় এতিয়া মানে এতিয়া মেঘাছন্ন হৈ আছে কেতিয়া মাজে মাজে কেতিয়াবা ৰ'দো দিয়ে কেতিয়াবা বৰষুণো আহে। কোন ঠিক নাই আৰু হে। আচলতে হয় ডাৱৰীয়া বতৰো ভাল লাগে এনেকুৱা হৈ থাকিলে। বৰষুণ আহি থাকিলে আচলতে হয়
এটা কথা লক্ষ্য কৰিবচোন এতিয়া মানে চাব গ'লে আৰু মানে অসমত আৰু বিশেষকৈ প্ৰকৃতিৰ ক্ষেত্ৰত আৰু কিমানখিনি পৰিৱৰ্তন হৈছে নহয় মানে আগৰ দৰে যেনেকুৱা সময়ম তে বৰষুণ সময়মতে ৰ'দ আ ছিলে মানুহৰ কাম কৰিবলৈ সুবিধা হৈছিল খেতি কৰিবলৈ সুবিধা হৈছিল। এতিয়াতো এনেকুৱা হৈছে যেতিয়া বৰষুণ লাগে তেতিয়া নাথা কে যেতিয়া নালাগে তেতিয়া যথেষ্ট হয় নহয়
হয় হয়।
অ।
ফলত দেখি হয় এনেকুৱা ক্ষেত্ৰত কিছুমান কেতিয়া ক্ষেত্ৰ কেতিয়াবা ক্ষেত্ৰত বৰষুণ নপৰিলে কৃষক বিলাকৰ সমস্যা দেখিবলৈ পোৱা যায়। তেওঁলোকৰ হয় হয় যথেষ্ট সমস্যা হয়। তেওঁলোকৰ আপোনাৰ এই খেতি বাতি বিলাকো ভাল নহয় বৰষুণৰ অভাৱত নানান ধৰণৰ সম আচলতে বৰষুণটো স সঠিকভাৱে নোহোৱাৰ কাৰণত আপোনাৰ এই গছ গছনি বিলাক কাটি আজিকালি মানুহে তহিলং কৰিছে আহ পাহাৰত মানুহে গছ গছ গছ বিৰিখ কাটি ঘৰ বনাইছে সেইটোও আচলতে এটা প্ৰভাৱ পৰে।
হয় হয়।
প্ৰকৃতি বিনষ্ট হৈ আছে লাহে লাহে।
যিমানে মানুহবোৰ আধুনিক হৈছে নহয় তেনেকে সমস্যাবোৰো বাঢ়িছে।
হয়।
আৰু এই সমস্যাবোৰ সমাধান কৰিবলৈ যাওঁতে প্ৰকৃতিৰ ক্ষতি হৈ গৈ আছে। আৰু সেই প্ৰকৃতি ক্ষতি হোৱাৰ ফলত আমাৰ যিবোৰ দৈনন্দিন জীৱন নহয় সেই দৈনন্দিন জীৱনতো নিশ্চয় প্ৰভাৱ পৰিছে।
হয় হয় প্ৰভাৱ পৰিছে।
অ এতিয়া মানুহৰ দৈনিক জীৱন মানে এনেকুৱা ব্যস্ততাৰে ভৰা এই ব্যস্ততাৰ মাজত আমি মানে সময় উলিয়াই অকনমান কেতিয়াবা প্ৰকৃতিৰ কথাও ভাবিব লাগে আৰু। কাৰণ অ কাৰণ প্ৰকৃতিয়ে যিখিনি দিছে আমাক নহয় যথেষ্ট আৰু মানে খোৱা লোৱাৰ পৰা আদি কৰি থকা লৈকে আমি যথেষ্টখিনি পাওঁ ঔষধৰ পৰা আদি কৰি। সকলোখিনি কিন্তু প্ৰকৃতিৰ পৰাই আহে।
হয়।
কিন্তু উম তাৰপিছতো তাৰ পিছতো মানুহবোৰে কিন্তু সেইটো লৈ ইমান লক্ষ্য নাৰাখে আৰু নিজৰ ইচ্ছা মতে আ গছ বন কাটি পাহাৰ বিলাক ধ্বংস কৰি বা তেনেকুৱা নদী নিজৰাৰ ক্ষেত্ৰতো কিছু মানে মানে পৰিৱেশটো বিনষ্ট কৰিছে আৰু।
হয় হয় হয়, সেইখিনি আ দেখাবলৈ পোৱা যায় হয়। আধুনিকতা আনিবৰ কাৰণে কিছু কিছুমান আচলতে প্ৰকৃতি ধ্বংস কৰাৰ নিচিনাও হৈ আছে। বহুখিনি ক্ষেত্ৰত দেখিবলৈ পোৱা যায় সেনেকুৱা আৰু। হয় হয়।
উম উম, ইয়াৰ ক্ষেত্ৰত তেনেকুৱা কিবা পদক্ষেপ ল'ব পাৰি নেকি?
হয় পদক্ষেপ ল'ব পাৰি নিশ্চয় ল'ব পাৰি ইয়াতে আপোনালোকৰ যদি অ প্ৰত্যেক নিজে মানুহ আছে আচলতে যদি সচেতন হয় যে অ এতিয়া চাপউচ এজনে ঘৰ এখন বনাই আছে বা কিবা সেইটোৱে গছ জোপা না নাকাটিলেও হয় সেইটো কেনেকে সুৰক্ষা কৰি পেলাই যদি ঘৰটো বনাবই লাগে ইমাৰ্জেঞ্চি যদি দ দৰকাৰ হয় ঘৰটো বনাব এই গছডাল নাকাটাকৈ কেনেকে ঘৰ টো বনাব পাৰে সেইটো ট্ৰাই কৰিব লাগে। এইটো এটা চিম্পুল উদাহৰণ আৰু আৰু তাৰপিছত আপোনাৰ যিটো বনাঞ্চল বহুতে আ গছ বিলাক কাটি পেলাই বিক্ৰী কৰাৰ ব্যৱস্থা কৰে কিছুমান। চোৰাং কঠ যোনবিলাক বিক্ৰী হৈ থাকে সেইবিলাক আচলতে যদি বন্ধ হয়, হয় হয় ব্যক্তিগত স্বাৰ্থৰ কাৰণে আচলতে নিজে হয় নিজে দুই এক টকা পায় এনে ঘ ঘৰ অ ঘৰৰ প পৰিয়াল দিল কিন্তু যে আহ প্ৰকৃতি বিনষ্ট কৰে গোটেই সমাজখনকে যে ক্ষতি কৰে সেইটো আচলতে নাভাবে। এনেকুৱা দেখিবলৈ পোৱা যায় আৰু প্ৰশাসনে ইয়াত আচলতে চকু কাণ অলপ দিব লাগে।
হয় হয়, নিশ্চয় সেয়াত দৃষ্টি ৰখাটো জৰুৰী হৈ পৰিছে কাৰণ ইয়াৰ ক্ষে তাৰ মানে গলীয় উষ্ণতাৰ ক্ষেত্ৰটো নহয় চাব গলে গোলকীয় উষ্ণতা বাঢ়ি গৈছে তাৰ পিছত আমাৰ কেৱল অসমতেই নহয় আমাৰ আনকি ভাৰতৰ বাহিৰতো বহুত বিলাক দেশ আমি কেইদিনমান আগতে বাতৰিত পালো নহয় ইউৰোপত ইউৰোপত কেনেকুৱা ধৰণৰ উষ্ণতা বাঢ়িছে গৰম সেই তাতে ঠাণ্ডা ঠাই বিলাকতো, নহয় তাতো গলি গৈছে। গলি গৈছে কিছুমান বস্তু গাড়ী টায়াৰ হওঁক বা তেনেকুৱা ৰাস্তা অঁহ
হয় আপোনাক ক'ব বিচাৰিছো বেয়া নাপাব আজি জোনটো গলি যোৱা মানে ফুটেজ আহিছিল যে আহ ষ্ট্ৰিট লাইট গলি গৈছে ৰাস্তা বিলাক গলি গৈছে সেইটো আ সেইটো মিছা হয় মানে আপুনি গুগল কৰিলে গম পাব যে, আপোনাৰ যোনটো ষ্ট্ৰিট লাইট গলি গৈছিল যিটো আচলতে তাতে অগ্নিবদ্ধ হৈছিল এখন গাড়ী আৰু তাৰ বাবেহে সেই গৰমতহে জ্বলি গৈছিল মানে তাৰ যিখিনি উ উষ্ণতা হয়, সেইখিনি উষ্ণতা আচলতে সেইবিলাক আপোনাৰ ৰাস্তা হওক বা আপোনাৰ টিউব লাইট হওক এইবিলাকৰ যোনটো প্লাষ্টিক মেটেৰিয়েল ব্যৱহাৰ কৰা হয় সেইবিলাক এইখিনি আচলতে গৰম সিহঁতে সহ্য কৰিব পাৰে আৰু গৰমত সেইটো আচলতে সেনেকুৱা হয় আৰু হয়
হয় হয়, কিন্তু হ'লেও যথেষ্টখিনি মানে পৰিৱেশত মানে পৰিৱৰ্তন আহিছে আৰু।
হয় হয়, পৰিৱৰ্তন হৈছে আৰু হয়। হলেও আপোনাৰ যিখিনি মানুহ সহ্য কৰিব তাত সেনেকুৱা গৰমতো বেছি আৰু সেইখিনি। সেইটো হয়, হয় বেছি সেইবিলাক আচলতে আমাৰ এই প্ৰদূষণ প্ৰলূষণ হোৱাৰ কাৰণে এনেকুৱা হৈ আছে।
হয়, এতিয়া আমি দেখিলো যে আমাৰ ইয়াতে মানে ঘৰৰ সন্মুখন নহয় কিমান সুবিধা হয় প্ৰকৃতিয়ে আমাক যিবোৰ দিছে খোৱা লোৱা ব স্তু, শাক পাচলি বিচাৰিলে পায় বা ঘৰ বনোৱা যিবোৰ বস্তুৱেই হওক কাঠৰ বস্তুৱেই হওক ঘৰত লগা আ বাবেই হওক নহয় সেইটো গোটেইখিনি আমি পাওঁৱেই প্ৰকৃতিৰ পৰা আনকি আমাৰ আটাইতকৈ দৰকাৰী স্বাস্থ্যৰ কাৰণে যিবোৰ ঔষধ পাতি হয় নে নহয়? বা আমাৰ কেতিয়াবা অঁ প্ৰাথমিক চিকিৎসাৰ কাৰণে আমি ঘৰৰ সন্মুখত কিবা নহয় কিবা এটা পাওঁ। ডক্তৰৰ ওচৰত নাযাওঁতে ঘৰৰ ওচৰতে এনেকুৱা কিবা এটা পাওঁ, যিটোৱে আমাক অকনমান হলেও সকাহ দিয়ে আৰু।
হয় হয়।
এ তেনেকুৱা ক্ষেত্ৰতে এতিয়া কিছুমান বস্তু হেৰাই গৈছে কিন্তু। নহয় মানুহৰ যিমান জনসংখ্যা বাঢ়িছে উম জনসংখ্যা বাঢ়িছে তাৰ কাৰণে থাকিবলৈ ঠাই নোহোৱাত মানে ঘৰে ঘৰ বা চাৰিওফালে মানে পকী নহয় তাৰ কাৰণ কিছুমান উ দ্ভিদে মানে গজিবলৈও ঠাই নোপোৱাৰ নিচিনা হৈছে।
হয় হয়। এতিয়া হয় সেনেকুৱা হৈ গৈছে বহুত দেখিবলৈ পোৱা গৈছে। আৰু হয় গছ বুলি ক'লে আচলতে বহুতখিনি মূল্যবান গছ আমাৰ অসমত আছে। আপোনাৰ সাধাৰণ যোনটো হালধি যিটো আমাৰ ঘৰৰ পাকঘৰতে থাকে হালধি, সেই হালধিটোৰ কিমান এটা গুণাগুণ আছে। সেইটোয়ে এণ্টিবায়টিক হয়, ঠিক তেনেদৰে সেনেকুৱা হয়। আপোনাৰ ভেদাই লতা, নৰসিংহ পাত সেইবিলাক কিমান ঔষধি গছ। উম উম উম, গছ আমাৰ পেট চাফা ৰাখে পেটৰ প্ৰব্লেম যিকোনো নাইকিয়া কৰি দিয়ে।
হয়।
এতিয়া সেইবিলাক আচলতে আজিকালি আৰুতো দেখিবলৈ পোৱা যায় আজিকালি নৱ প্ৰজন্মই কিন্তু সেইবিলাক গছ চিনিয়ে নাপায় চাবলৈ গ'লে। ভেদাই লতা, নৰসিংহ উম অহ।
তাৰ ক্ষেত্ৰতো আমিও কিছু ক্ষেত্ৰত দায়ী নহয় আমিয়ে আচলতে সেই ল'ৰা ছোৱালীক খিনিক চিনাকি কৰাই দিব লাগিব অৰিজিন বা শিপা খিনি দেখুৱাব লাগিব যে আমি আ আচলতে কি আছিলোঁ। নহয় নহয় আচ লতে প্ৰকৃতি কি সিহঁতে সিহঁতক আমি আচলতে শিকাব লাগে বা সিহঁতি শিক্ষাৰ জৰিয়তে হওঁক বিদ্যালয়তে হওঁক বা এখন ঘৰৰ পৰাই হওঁক সেইখিনি যদি শিকিব পাৰে তেতিয়াহলে মূল্যটো বুজি পাব যে হয় সেইবিলাক মানে প্ৰকৃতিৰ যিবোৰ মানে এ অনান্য অ অৱদান আৰু আমাৰ কাৰণে মানৱ জীৱনৰ কাৰণে নহয় সেইখিনি তেতিয়াহে তেওঁলোকে উপলব্ধি কৰিব পাৰিব। আজিৰ নৱপ্ৰজন্মটো মানে যান্ত্ৰিকতাৰ মাজতহে আৱদ্ধ হৈ থাকে বা তেনেকুৱা ধৰণৰ ডিজিটেল বিলাকতহে বেছি আকৰ্ষিত হয় এই
হয় হয়।
উম।
এহ, হয় আচলতে অহ চোৱা মই ভাবোঁ যে এইবিলাক উন্নত মানে আমাৰ পুৰণি যোনবিলাক আহ গছ গছনি মূল্যৱান অ গুণাগুণটো বুজাবৰ কাৰণে আচলতে স্কুলতো যদি কিবা এটা পাঠ্যক্ৰম সেনেকুৱা আনি দিয়ে। তেতিয়া কিন্তু খুব ভাল হয় আৰু হয়। আপুনি ভাবেনে সেনেকুৱা? যদি মানে তেতিয়াহলে হয় সৰুৰ পৰাই তামানে ল'ৰা - ছোৱালী বিলাকে গম গম পাব যে চিনি পাব যে অ এইটো গছ এনেকুৱা, এনেকুৱা এনেকুৱা ইয়াৰ গুণ আছে। হয়।
বুজি পাব তেতিয়া আৰু তাৰ মূল্যটোও বুজি পাব।
হয় হয় এ। এখন গুণৰাম শনিকৰৰ কিতাপ আছিল যোনখন আপোনাৰ আপুনি পঢ়িছে চাগে তাত কিন্তু বহুত বনৌষধি বিষয়ে কোৱা হৈছে য'ত বহুত ধৰণৰ মানে কিছুমান এনেকুৱা এনেকুৱা বেমাৰ আছে যোনবিলাক আমাৰ যোনবিলাক বেমাৰৰ ঔষধ আমাৰ ঘৰৰ ওচৰতে আছে আৰু সেইবিলাক খালেতো বিনা পইচাতে চাবলৈ গ'লে আমাৰ চিকিৎসা কৰাৰ নিচিনা হয়। আৰু কোনো ধৰণৰ চাইড এফেক্ট নাথাকে। হয় হয়। এইটো ক্ষেত্ৰত বহুখিনিয়ে দেখিবলৈ পোৱা যায়।
উম।
উম কোৱা আৰু?
হয় হয়। এতিয়া এই প্ৰকৃতিৰ এনেকুৱা মানে অ পৰিস্থিতিত আৰু ক'ব গ'লে মানে আমাৰ মানুহ বিলাকৰ দৈনন্দিন জীৱনত আপুনি মানে কেনেকুৱা ধৰণৰ প্ৰভাৱ দেখিছে? কিবা দেখিছে নেকি আপুনি?
অ দৈনন্দিন জীৱন প্ৰভাৱ সেয়ে আৰু আমাৰ অ বেমাৰ আজাৰ বিলাক বাঢ়ি গৈছে। এতিয়া আগতে হয় আগতেটো আপোনাৰ যোনবিলাক শাক পাচলি আছিল। সেইবিলাক ভেজাল মুুক্ত আছিল। অ আপোনাৰ কোনো ধৰণৰ সাৰ প্ৰয়োগ কৰে মানে ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হোৱা নাছিল। গোবৰ সাৰৰ তৈয়াৰী আছিল আৰু সেইবিলাক খোৱাৰ ফলত অ মানুহ বিলাকৰ বেমাৰ আজাৰ বহুত কম দেখিবলৈ পোৱা গৈছিল। কিন্তু আজিকালি যোনবিলাক বজাৰত উপলব্ধ শাক পাচলি, সেইবিলাক খাই পেলাই কিন্তু মানুহৰ নানান ধৰণৰ বেমাৰ দেখি
বেমাৰ উম।
হয়, যিবিলাক বেমাৰ আগৰ তাহানি দিনত, সেইবিলাক শুনিবলৈ পোৱা যোৱা নাছিল। এতিয়া কিন্তু সেই বেমাৰবিলাক কমনৰৰ নিচিনা হৈ গৈছে, সেইখিনি ক্ষেত্ৰত অকমান বেয়া হৈছে আৰু।
হয় হয়, উম।
এনেই হয় আৰু আপোনাৰ গছ গছনিৰ কাৰণে আপোনাৰ আহ আজিকালি বায়ু প্ৰদূষণো হৈ হৈ হবলৈ ধৰিছে।
অঁ সেইটোতো আৰু নকয়ে হয় উম সেইবোৰ ক'বলৈ গ'লে আচলতে মানে বহুত কথাই ওলাই যায়।
হয় হয়, হয় হয়। এতিয়া চাওঁ এখন আমাৰ পৰিৱেশটো আমি আ ছলতে বজাই ৰাখিব লাগিব, সকলোৱে নিজৰ আহ নিজৰ ঘৰৰ নিচিনাকৈ আমি বন ৰুক্ষ সুৰক্ষা কৰিব লাগিব আচলতে।
হয় মানুহ বোৰ সজাগ হ'ব লাগে আচলতে বা কেতিয়াবা কিছুমান তেনে কুৱা সজাগতা অনুষ্ঠান নহয় পাতিব লাগে প্ৰকৃতিৰ ক্ষেত্ৰত।
হয় হয়, আপুনি ঠিকে কথা কৈছে। সেনেকে গাঁৱে ভূঁইয়ে যদি সজাগতা অনুষ্ঠান পাতে তেনেহলে সকলোৱে গম পাব যে অঁ এনেকুৱা এনেকুৱা আৰু। আজি কি নৱপ্ৰজন্মই বেছিভাগ দেখিবলৈ পোৱা যায় ছচিয়েল মিডিয়াত ব্যস্ত হৈ থাকে গতিকে আহ সেনেকুৱা অনুষ্ঠান কৰিলে সিহঁতে উপকৃত হব পাৰিব আৰু।
নিশ্চয়। বাৰু ভাল লাগিল আপোনাৰ লগত কথা পাতি, মানে প্ৰকৃতিৰ বিষয়ে বহুত কথা জানিব পাৰিলো।
হয় হয়, হয় হয়, আপোনাৰ লগত কথা পাতি মোৰ ভাল লাগিল। ঠিক আছে ধন্যবাদ, আহ ঠিক আছে ৰাখিছো।
অঁহ।